হেলো! অ' শুনা
অ' পাইছো কি খবৰ তোমাৰ?
উম, ভালেই দিয়া তোমাৰ ভাল?
অ' ভালেই।
উম কি কৰি আছিলা?
কি কৰিছা তুমি? ওলাই আহিছো মানে অলপ বাহিৰত মাৰ্কেটত আহিছোঁ।
অ', অ' এ মই আছো দিয়া এনেই।
উম, মানুহৰ ঘৰত নেকি? অ' মানু ঘৰত নাথাকে যে, অলপ মানে ঘৰুৱা পাচলি বজাৰ কৰিব আহিছোঁ আৰু। কিবা- কিবি লৈ আহোঁ বোলো।
বাকী ভালনে? উম, উম। এ মইয়ো আছো এনেই ঘৰতে গৰম যিহে পৰিছে।
অহ।
অকমান তাকে বোলো পথাৰতে বহুগে নেকি, বতাহ মাৰি থাকে ভালো লাগে। তোমাৰ ঘৰ কোনখিনিত এনে? উম
এ বতাহ মাৰি থাক হা সেইপিনে দূৰ হেৰি।
আহ, এনে কোনখিনিত?
এ অলপ এনেকে আহি টাৰ্ণিং এটা যে আছে।
অহ মৰিগাঁৱতে নেকি? অহ।
অলপ আগুৱাই আহিব লাগে আৰু
অ মোৰ মৰিগাঁওৰে এফালে মুঠত আও মোৰ এই মহৰ যুঁজ যে হয়। সেইফালে আৰু মোৰ এইফালে। বাকী ভাত পানী দুপৰীয়া কি খালা?
দুপৰীয়া খালোঁ। দুপৰীয়া মানে মই আজি ফুৰিব গৈছিলো মানে দুপৰীয়া লগৰ এজনী ঘৰত ডাৱত দিছিলে। তাতে খাই আহিলো মানে।
অ, হওক দিয়া, কেতিয়াবা যাবও লাগে এনেকে। লগ বন্ধুৰ ওচৰত কিমাননো আৰু ঘৰতে সোমাই থাকিবা আৰু।
অ, তুমি নোযোৱা নেকি?
যাও, মোৰ এইকেইদিন ঘুৰা পকা হৈয়ে আছে মানে সেইটো কাৰণে আজি বোলো ঘৰতে থাকো ৰ। গৰমটো যিহে দিছে। মোৰ ঘৰত মা দেউ তা তাৰপিছত বা দুজনী মোৰ বিয়া গল তাৰপিছত ভাই এ টা আছে মোৰ।
অ, তুমি পঢ়ি আছা নে? ন বিয়া- বিয়া হৈছে।
ম মোৰ পঢ়ি হল। তাৰপিছত মোক বিয়া দিলে। ৰহাতে বিয়া হলো। মই ৰহা চিনি পোৱা?
অ, পাও।
অ, ৰহাতে বিয়া দিলে যেনিবা মোক। এ থাকে। এতিয়া ইয়াতে থাকো তাতো থাকো ইয়াতো থাকো। অ, এতিয়া এই গৰম দিনকেইটা বেছি হৈ আছে যে। সেইটো কাৰণে শাহু মাক কৈছে গৰম দিনকেইটা বোলে মাৰ ঘৰতে থাকাকে যোৱা বোলে। তাত মানে, নাই- নাই মোৰ বিয়া এবছৰ হৈছেহে মানে।
অ, মানুহজন কি কৰেনো?
মানুহজন এই ৱাটাৰ ৰিচৰ্চ যে,
অ।
তাতে কৰে। চৰকাৰী- চাকৰিয়ে কৰে যেনিবা।
অ।
অ, থাকে ঘৰতে থাকে। তেই ওচৰতে হয় অফিচটো, নগাঁওত আৰু অফিচটো।
অ- অ।
হেয়া। বাকী এতিয়া কি তোমাৰ ঘৰত কোন- কোন আছে?
মোৰ ঘৰত মোৰ শাহু মা আছে, মোৰ ছোৱালী এজনী আছে মা। বাকী মানে হাজবেণ্ড ঘৰত নাথাকি যে হাজবেণ্ডে মানে বাহিৰত থাকে আৰু।
উম, বুজি পাইছো দিয়া। উম,
ঘৰৰ মানে বজাৰাত চব মই কৰিব লাগে যে। সেয়া জল্দি- জল্দি বজাৰ নিব আহিছো। ছোৱালী ঘৰত থৈ আহিছো। কান্দি থাকিব মাৰ লগত থৈ আহিছোঁ।
অ, ছোৱালীজনী কিমান বছৰ মান হৈছে? উম। ছোৱালীজনী এনে কিমান বছৰ মান হৈছে
চাৰি বছৰ হৈছে।
চাৰি বছৰ অ মোৰ ভাগিনটোও চাৰি বছৰে হৈছে
অ
এইটো সময়ত দুষ্ট হৈ থাকে নহয় অলপ
অ
সেইটো কাৰণে অলপ আসমণ দিিল এতিয়া মই এক খোৱা নাই মই মই দুপৰীয়া সময়তে ভাত কেইটামান খালো খোৱা নাইে এতিয়ালৈকে একো তাকে ভাবিছো উঠি যাওঁ বোলো অলপ খাওঁগে কি বনাইছে কৰিছে ভাট পেলা সময়ত তাকে বাকী গৰম কেনেকুৱা
গৰম হৈ পিনে নকবা আৰু বহুত গৰম লাইনতটোতো নাথাকে এই আহিব এ যাব
কালি আগত ধুমুহা আহিছিল যে অকমান ইনভাৰ্ট ো অসুবিধা কৰিছিলে আকৌ পানী আনিবলৈ কিছু ইনভাৰ্টাৰ দিয়া বেটেৰী পানী সেয়া অলপ আগত ভৰাই উঠিছেহে আকৌ এই ভাইটি এজন আছে
পিনে নাই যেনিবা আহা আমাৰ পিনে আকৌ ধুমুহা অহা নাছিলে ৰ'দ দি আছে বহুত ৰ'দ দি আছে
অ নহয় এতিয়া নহয় কালি ৰাতি দহটামান বজাত বৰক ধুমুহা আহিছিলে সেয়া তাৰ পাছত এই কালি মানে শাহু মাহতো আহিছিলে মানে পাক এনেই খবৰ এটা লওঁ বুলিও আহিলে দেউতাই মাতিলে মানে ভাত াতিলে আৰু সেই আহি কৰি পেলাই ৰাতি যোৱা সময়লৈকে একেবাৰে বৰষুণ বহুত ধুমুহা আহি গৈছে মানে
অ ধুমুহা আহিলে ভয়ে লাগে ঢেৰেকণি বিলাক মাৰে যে বিজুলী বিলাক মাৰে যে
অ আকৌ কিমান অনিষ্ট হয় গছ গছনি ভাগি যায় ন আকৌ অ ৱাৰ চাৰ বিলাকো মানে ছিগি কৰি যায় বেয়া লাগে উম সেইটোয়েইটো বৰ বেয়া লাগে মোৰ ধুমুহা আৰু ভূমিকম্প এই দুইটালেই মোৰ বৰ ভয় লাগে
হয় লাগে ধুমুহা আৰু ভূমিকম্প ন আহিলে বৰষুণ আহি থাকিলে ভাল মান মানুহৰ পথাৰৰ খেতি বাতি ভাল হ'ব
এই ধুমুহটো অকমান অসুবিধাজনক হয় হলেও আৰু কি আৰু প্ৰকৃতিৰ বস্তু প্ৰকৃ প্ৰকৃতি নিয়ম চলিবই লাগিব আহিবই লাগিব নহলেও নহয় সেইবিলাক আৰু তেনেকে প্ৰকৃতি চলি আছে গৰমে যি দিছে আৰু এতিয়া বৰষুণ যাক দিছিলে আজি এতিয়া পিছবেলা এতিয়া ৰাতি মানে বৰষুণ এজাক দিয়ে নেকি
অ আমাৰ পিনে ধৰি আছে বৰষুণ পোৱা হেৰি কৰি ধৰি কুলা হৈ আহিছে
অ আহি লেই ভাল দিয়া সেনেকে দিনতো ৰ'দ দি ৰাতি বৰষুণ দিলেও আপত্তি নাই মানে মানুহে কামন কৰিবলৈও সুবিধা পায় উম হা গও ভাল লাগে আৰু মানুহে দিয়াচোন দিনত বৰষুণ দিলে মানুহে কাম কৰিব অসুবিধা পায় সেইটয়ে দিনৰ এতিয়া দিনৰ যেতিয়া ৰ দি থাকিলে মানুহে কাম বন কৰিও আজৰি হব ৰাতি বৰষুণ যাক দি শুইও শান্তি পাব মানুহে
উম
এে ভল্টেজৰ হে আজি কালি মানুহৰ ঘৰে ঘৰে এচি ভল্টেজটয়ে নাহে ভালকে ফেন চলালেও অসুবিধা থাকে থাকিবই নোৱাৰি উম, সেই টো ইমান কষ্ট ৰাতি শোৱা সময়ত আকৌ খিৰিকি খুলি মুচৰি তৰিহে লগিয়া হয়, বিৰাট কষ্ট হয় কিন্তু দেই।
অ' তাৰপিছত তেনেকুৱা হৈ যায় কেতিয়া
অ', বাকী তোমাৰ এনে এতিয়া হেৰি অ', অ', গৰমত থাকিবই নোৱাৰা হৈ যাওঁগে ইমান অশান্তি লাগে। এতিয়া এয়া এনেকেই আৰু আছোঁ আৰু উপায়তো নাই।
অ', থাকিবই লাগিবটো।
ৰাতি অলপ পাছফালে বহিহে ভাল লাগে।
অ',
আমাৰ যেনিবা আমাৰ যেনিবা ঘৰৰ মুখৰ আগতে ৰাস্তাটো
অ', আমাৰ আকৌ ঘৰতো ভিতৰৰ পিনে যে অকমান। মানে বতাহত নোসোমাই। মানে বাহিৰতে এখন বা গাদা আছে যে এটাতে বহ
অ', অ', আমাৰ আকৌ মানে ঘৰৰ আগফালে হেৰি হাইৱে নেচনেল হাইৱে। পিছফালে পথাৰ, সেই পথাৰত বহি সেইকাৰণে বৰ ভাল লাগে লাগে মানে একেবাৰে মানে যি বতাহ মাৰি থাকে একে গাত মানে একে শীতল বতাহ লাগাৰ লগে লগে মানে একে গাটো শান্তি, শান্ত হৈ যায় আৰু মানে। ঠাণ্ডা হৈ যায়।
উম, পথাৰ আছে আমাৰ পিনে মানে ৰাস তাহ অলপ ওলাই গ'লে পথাৰ হয় কিন্তু আমাৰ মানে ভিতৰৰ পিনে যে বতাহ নেলাগে সেইটো কাৰণে বি লব লগা
উম, উম, উম, সে এ আজিকালি কি ক'বা আৰু গছ গছনি যিমান কাটিবলৈ লৈছে মানুহে সেইটো কাৰণে মানুহৰ বেছিকে মানে গৰম বাঢ়িছে কিবা হৈছে। আজিকালি খোৱা বস্তুটো যি শাক পাচলিটো, যি খাৰ পানী দিয়ে আৰু। ঔষধ মেডিচিন যি মাৰে খাবলৈ আজিকালি সৰু ল'ৰা ছোৱালী শাক পাচলি খুৱাবলৈয়ো ভয়।
হয় আকৌ তাৰপা আনি ঘৰত থৈ দিলে মানে বেয়া হৈ যায় মানে ভৰাই থৈ দিলে সেই বেয়া হৈয়ে যায় উম, অ, মই সেইকাৰণে বেছি বেছি নানো নহয় অ',
কম কম পৰিমানত আনি তেনেকে খোৱাটোৱে ভাল। বেছি পৰিমানত আনিলে সৰহ পৰিমণত আনিলে সেনেকে নষ্টহে হয়। অ', এনেক
মানে সদায় যাওঁ অ' ওচৰতে তেনেকে সময় মানে আজি ৰাতি সাঁজটো আনিলোঁ এনেকে মানে মাছ মাছ আনি মাংস খাম মাংস আনিছোঁ পাচলি
অ' উম', অ', আমাৰ যেনিবা ঘৰতে অলপ কৰিছোঁ দিয়া খেতি-বাতি ফালে মানে অলপ মানে কি কৰিছোঁ শাক পাচলি বেঙেনা তাৰ পিছত ভেন্দি লাও, পানী লাও, ৰঙা লাও তেনেকে তেনেকে লগাইছোঁ ঘৰুৱা বস্তুৱে যি পাৰোঁ খাও আৰু। লাই শাক পালেং শাক। উম, সেইটোৱে।
ঘৰৱা বস্তু ভিটামিন আছে এই বজাৰবিলাকে ভিটামিন নাই।
সেইটোযৱে এতিয়া জিকাৰ দিন জিকা নেমু চেপি খোৱাত মজায়ে বেলেগ আৰু।
আমাৰ জেগা আছে কৰিব পাৰিলো হ মানুহ নাই যে মতা মানুহ নাই কোনে কৰিব সেইটো কাৰণে কৰিবৰ
অ সেইটোৱে হয়ো বাৰু। মানুহ কম হলেও অসুবিধা হয়।
হয়। মইনো মাইকী জীৱ-জন্তু আছে। চলি আছে বেলে
অ। আমাৰো আছে যেনিবা অহ। আমাৰো আছে গৰু-ছাগলী তাৰপাছত হাঁহ-পাৰসো আছে।
চিকতিটো ইয়াটো থাকেই, গৰু নাই নাই মুৰ্গী বিলাক আছে।
অ এ পাৰিছো আৰু মাহঁতেও পাৰিছে পুহিছ আৰু মিলি জুলিয়ে।
অ।
এতিয়া শাহু মাহঁতৰ লগত মিলি জুলি পহিছো আৰু। উম মাহঁতৰ ঘৰত টো আছে, সেয়া মোৰ এতিয়া মা মোৱে মানুহজনৰ ঘৰতো আছে।
উম হ'ব দিয়া এতিয়া ৰাখিছ
অ হ'ব দিয়া নহলে। তুমি বজাৰ পাতি কৰা পিছত পাতিম দিয়া। উম, উ। উম হ'ব দিয়া।
উম।